অঁ এতিয়া শুনিছ নে নাই?
পইচা নাই দিয়া।
হুম! হেল্ল'' হেল্লো
অঁ শুনিছো এতিয়া।
আইত অঁ অঁ। কি কৰি আছ?
তোৰ ঘৰত ইমান নেটৱৰ্ক নেপায় নে এ কি কৰি ভাত খাই শুই আছো। গেম খেলি নে আছিলো গেম খেলিব মন নগ'ল এইয়া গুচি গেলেটো।
ঘৰত নেটৱৰ্ক নাপায়ে আকৌ ঘৰৰ পৰা ওলাই আহিছো।
ৰাস্তা পালিগে।
ইতিয়া আহিছেতো অলপ।
অঁ এতিয়া পাইছো এতিয়া শুনিছো অঁ ইমান নাপায় নে তোৰ ৱনেটৱৰ্ক।
উম! উম! সেইদৰ কা ঘৰত তোৰ নাপায় আকৌ কি কৰিবি ৰাস্তালে ওলাই আহিবলগা হয়।
লগতে কিমান বাতিলে?
নাই তেনেকে এ এ পাইছে তোৰ এটাইতো চাৰে তিনি হেজাৰলেকে উঠালে এটা একাউণ্টত তায়ে তিনি হেজা দুহেজা ধেই ধেই তেনেকে মানে এ কৈদি তই নিজে শুন কি পাতিবি ইমান বাৰ মিনিট কথা নোলাই দেখোন কথা।
অঁ নোলাৱাই এ তো। ছোৱালী হলে বেলেগ কথা।
সেইটোৱে কথা এয়া তই মই কেজুৱেলদি কি কথাদি খুব বেছি খালি হ'লি কি কৰিলি আঁহ এক মিনিট বা দুই মিনিট হ'ব।
অহ
এইবোৰ বাদ দে এপচটোৰ কথা শুন এতিয়া মানে এপছতো ডাওনলড কৰা পিছত টাক্স খিনিটো কমপ্লিট হৈ গ'ল হয় নাই প্ৰফাইলটো হৈ গ'ল ত ইয়াত মানে কি হয় এই চিষ্টেমৰ পৰাতোক কথা পাতিব কথা বুলি নহয় ধৰি ল ইফেক্টিভ হিচাপত দুইটাৰ মাজত যিখিনি টাইম হয়
উম
মানে ধৰি ল চিষ্টেমৰ মানে তই খুব বেছি বাৰ মিনিট কথা পাতিব পাৰিবি
অ
সেই বাৰ মিনিটৰ ভিতৰত যি পাত ধৰি লওক খালী বেয়া শব্দ কব নোৱাৰিবি প্ৰাইভেচি ভংগ কৰিব নোৱাৰিবি।
অ
সেইখিনি মানে কৰিব নোৱাৰিবি বাকী সেই বাৰ মিনিটত ধৰি ল সিহঁতে কেলকুলেশ্যন এটা কৰি তো তাৰ ওপৰত মানে বেছ কৰি তোক কিবা এটা হেৰি দিয়ে মানে আৰ্ণ কৰা সুবিধা দিয়ে।
অ
সেইটোৱে চিম্পলি ক'বলৈ গ'লে নাই বেয়া শব্দ এক ক'ব নোৱাৰিবি আৰু আৰু ধ জেনেৰেল কথাৰ আৰু স্ক্ৰিপ্টেত হব নোৱাৰিব বস্তু বোৰ ধৰি ল তই মোক কিবা এটা টপিক দি দিলে সেইটো ওপৰত ত আমি কথা পাতিলো তেনেকৈ স্ক্ৰিপটেড টাইপ হ'লে নহব মানে
অ অ স্কিপ নহ'ব
অ জেনুইন হ'ব লাগিব, ধৰিল মই সুধিলো কি কৰি আছ? ডেইলি বেচিছত যিখিনি কথা বতৰা পাতিব লাগে, অঁ ভাল বেয়া খবৰ খাতি সেইবিলাকেই।
অ কিবা একাউন্ট চেকাউন্টৰ কথা, বেংকৰ চেংকৰ কথা পাতিব পাৰি নে নোৱাৰি?
অ সেইবোৰ পাৰি চব পাৰি সেইবোৰ কেচ নাই কিন্তু, মানে প্ৰায়ভেচি ভংগ হোৱা টাইপত কথা পাতিব নোৱাৰিবি।
অ পইচা কি হ'ল তোৰ? উলিয়াব নোৱাৰিলিগে?
অ সেই সেইবিলাক হ'লে অকমান প্ৰাইভেচি টাইপতে হৈ যায়, সেইবিলাক নোৱাৰি আৰু।
সেইবিলাক নোৱাৰিনি?
অ সিমান খিনিকে নোৱাৰি অ পাৰি ত ধৰি ল, ক'লি অনলাইনত গেম, মই ধৰিল তোক ক'লোঁ কালি অনলাইনত গেম এটা খেলিছিলোঁ এনেকে পইচা চইছা অলপ আহিছিলে বেংকত ফচি গ'ল, সেইখিনিলৈকে পাৰি আ তাৰপা বেছি দেৰি পিছত যাব নোৱাৰি মানে।
অ ডিটেলচত যাব নোৱাৰি।
উম।
এতিয়া সেই খেলিবলৈ নিদিয়ে চব বন্ধ কৰিছে বোলে একাউন্ট চেকাউন্ট বিলাক, শুনিছো।
এতিয়াটোতো, এতিয়াতোতো পুৰা বন্ধই কৰি দিছে ন আৰু জুৱা খেলাটোতো বেয়া কথা হয় নাই সেইবিলাক, ধৰি ল আজিকালি খেলিবই নালাগে। কিমান কি হৈছে এইবিলাক খেলাৰ কাৰণে, ধেৰ কিবা কিবি হৈছে বেংক একাউণ্ট বন্ধ হৈছে কাৰবাৰ পইচা পাতি গৈছে।
ত পইচা পাতি গৈছে ধাৰ
বেয়া বস্তু আৰু এতিয়া পাৰিলে সেইবোৰ এৰিবই লাগে আৰু।
এৰিব লাগে এৰিব লাগে, কি হয় এতিয়া তই এতিয়া কি ডিগ্ৰী কৰিবি ন?
ভাবিছো কৰো বুলি আকৌ, কি হয় দেখা যাওকচোন।
এডমিশন ললি?
এডমিচন লৈ ললো।
অ ঠিকে আছে।
তোৰ হেৰি কি হ'ল, তোৰ এইবাৰ লাষ্ট ছেম নহয় জানোঁ?
এই আজি পি জি এম এছ দি থৈ আহিছো।
অ ', কেনেকুৱা হ'ল?
এ এক নম্বৰটো কৰিছো তাৰপিছত মেমে এটা আছে, এ মোৰ বিশ মিনিটত হৈ গল পেপাৰ।
অ, এনে এম চি কিও নেকি?
এম, এম চি কিও তাৰপিছত মে'মহেতে আধা ঘণ্টামান বহাই থৈ দিছে। দেৰ ঘণ্টা মুৰত ওলাব দিছে।
নতুন ল'ৰা ছোৱালী আহিছিলে নে?
আহিছিলে, একদম পুৰা ধুনীয়া-ধুনীয়া।
নতুন ল'ৰা ছোৱালী কিমান আহিছে?
ছোৱালী আহিছে ছয়দাৰ পৰা আহিছে। দহ, উম বিশটামান আহিছে নেকি, ত্ৰিছটামান আহিছে নেকি।
টোটেল কেণ্ডিডেট কিমান মান হ'ল, কোনটো ৰুমত পাতিছিলে পৰীক্ষা?
বাইশ নম্বৰ ৰুমত, তেইশ নম্বৰ ৰুমত, বাইশ তেইশ।
আচ্ছা, গাৰ্ড কোন কৰিছিলে?
এডুকেশ্যনৰ মেম আমাৰ এছ অ দি।
আচ্ছা, এছ অদিক হে দিছে নি দায়িত্ব?
চবে এছ অ দিয়ে, আমাৰ শৰৎ চাৰ গৈছে।
আচ্ছা, শৰৎ চাৰো
কিন্তু কৰিছমা কিন্তু পৰিছে দেই। উম, এইজনী আৰু বৰ বেলেগ আৰু।
উম, বেলেগ ষ্টিক কৰে ন মে' মে', পাওঁ পাওঁ, কৰি কিছুমান মে'মে বেলেগ ষ্টিক কৰে চাগে ন।
সেইদিনাখন যে তই যে প্ৰেক্টিকেলৰ কিবা বহি দেখাব গৈছিলি নে কিবা কৰিব গৈছিলি নেকি?
হা।
এইট লগত যে আছিলে কোন আছিলে?
অঁ এইটো প্ৰাণজিত।
সেই নহয়, ইটো-
মই বহী দেখা, অঁ এইটো এইটো এইটো বহী দেখাব যাওঁঁতে মানে
এই ছোৱালীজনী ধুনীয়া আছিলে আৰু।
অঁ ৰিশ্মা।
অঁ।
অঁ।
অঁ।
তাই আহিছিলে নে আজি?
কৰ চিনি পাওঁ নাই? নাই দেখিছিলোঁ অ।
অঁ আমাৰ কলেজৰে তাতে আছে, কলেজৰ পাৰ্ক দেখিছিলি নেকি হাঁ?
অঁ, আমাৰ তাৰে ভালেই ভালে মানে আমাৰ তাৰেই যে আমাৰ ঘৰৰ ওচৰৰ চিনি পাওঁ মই ভাল।
অঁ, অঁ।
অঁ কথা এটা শুনচোন।
কি?
তোৰ ডিজাৰেৰ্শ্যনৰ টপিকটো কি আছিলে?
মোৰ ডিজাৰদেশ্যনৰ টপিক আছিলে ইনচেক্, ইনচেক্ট পেষ্ট অফ টি।
মানে ভালকে অকণমান এক্সপ্লেইনবোৰ কেনেকুৱা ধৰণৰ?
তাত আহিলে তোৰ সেই অঁ মই গ'লো। প্ৰথমে গ'লো প্ৰথম দিনাখন গ'লো গৈ পেলায় তোৰ প্ৰথমে গ'লো সাৰমতি টি ষ্টেতলে। তনোয়ে মই চিন্ময় এনেকে গোটেই কেইটা গৈ পেলাই ইণ্ডাষ্ট্ৰি কাহিনী এটা শুন আকৌ গৈ গ'লো যোৱাৰ পিছতে নিহাৰিকাই আমি মানে পাৰ্মিশ্বন ল'বলে গ'লো।
অ।
বোলো চাহ বাগানখন ভিজিট কৰিবলে আহিছোঁ আমি বোলোঁ ভাবিছিলোঁ তাই আকৌ নিহাৰিকা উস্তাদি ওলাই গৈছে আমি বোলে এ আপোন চাৰ্ভে কৰিব বলে আহিছো আপোনাৰ বাগান খন বোলে। আমি এই কলেজৰ ফালৰ পৰা আহিছোঁ আপোনালোকৰ চাৰ্ভে কৰিবলৈ আহিছো যিটো হেৰিত কৈছে যাব বাগানাৰ হেৰিয়ে মেনেজাৰ হেৰিয়ে কি আছিলে অফিচত থকা মেনেজাৰ কিটা ভয়ে খাই গৈছিলে বোলে। তাৰপিছত বোলে পাৰ্মিচন তেনেকে দিব নোৱাৰিম নহয় তাৰপিছত তাৰ পৰা ওলাই গৈ তাই একদম পুৰা কথা বিলাক দমৰ কথাই কয় আৰু তাৰ পিছত বাগানৰ এইকেইটা মানুহক কথা কৈছে, তেওঁ লোকৰ নাম্বাৰ দিব নোৱাৰে নি, কথা পাতিব নোৱাৰে নি, তাৰ পিছত হিন্দীতে তাই পাতিলে আও হাম চাৰভে কাৰনে কে, আয়ে হে ইধৰ, পাৰ্মিছন দেগে কিয়া? এনেক কৈছে তাত নিদিলে, তাৰপিছত আকৌ গ'লো দলোহাতলে।
দলোহাৰা অ,
অ, চিন্ময় মই, তনয়া, নিহাৰিকা।
উম,
দললে কিমান গৈছো আও, একদম
তাক পুলিচে পোৱা নাই নে, বাটত?
পুলিচ-চুলিছ নাই আৰু ভিতৰ ৰাস্তাদি গৈছো। তালৈ গ'লো, তালৈ গৈ, গৈ, তোৰ আধা ঘন্টামান লাগিলে, আধা ঘণ্টা এঘণ্টামান লাগিলে এঘন্টামান গৈ। পেলাই ৰখিলো, ৰখি পেলাই আকৌ কিবা আমাৰ যদি কিবা কাম কৰি থাকে, সিহঁতৰ মানুহৰ লগত কথা পাতিলো। পতাৰ পিছত বোলে, মেনেজাৰক এতিয়া লগ নাপাবা নহয় আকৌ ছটা বজাত আহিবা। আকৌ নন্দনৰ হঁতৰ ঘৰলে আহিলো। নন্দনহঁত ঘৰলে অহাৰ পিছত, আকৌ ছটা বজাত আকৌ গলোঁ।
আচ্ছা।
গৈ মেলি আকৌ, ইহঁতক হেৰিয়ত লগ নাপালো প্ৰথমতে। মেনেজাৰবোৰক ডাইৰেক্ট লগ কৰিব নোৱাৰিয়ে। তাৰপিছত মেনেজাৰ লগত লগ নাপায়, হা
নন্দনৰ ঘৰ ক'তনো?
এই লালুকত।
তাৰ কি নন্দনৰ ঘৰ লালুকত নেকি?
অ,
লালুকৰ কোন কনত, মানে ধৰি ল, হেৰিটো যে আছে এই এ, ধৰি লওঁক লখিমপুৰ ফালৰ পৰা আহিলে, এফালে লেফট চাইডে এফালে ৰাইট চাইডে আমাৰ এইফালে আহে, কোনটো ছাইডে?
অ, হেৰি চাইডে যাব লাগে, কি লখিমপুৰৰ পৰা আহিলে মানে ৰাইট চাইডে যাব লাগে।
লখিমপুৰ পাৰিলে ৰাইট চাইডে, এই সেই তিনিআলিটো পাৰ হৈ আহিব লাগে নে, যাৰ মানে ক'ৰবাৰ আগতে?
এই আমাৰ যোনটো তিনিআলিত ৰাখে।
অ,
ধৰি লওঁক এটা বি, পি, ৰাস্তা সেইটো নহয়, অকণমান আগলৈ আহি যে মেডি, কাষত মেডিকেল এখন পায়।
অ, লালুং মেডিকেলখন নেকি?
অ, মেডিকেলখন পাৰ হৈ তিনি, চাৰিআলিতে পাই।
অ,
এই চাৰিআলিটোৰ পৰা ৰাইট চাইডে, সেইফালৰ পৰা আহিলে ৰাইট চাইড। তেনে, আমাৰ ফালৰ পৰা গ'লে লেফ চাইডে।
মই আকৌ তাৰ ঘৰত বহুত দূৰ ক'ৰবাত বুলিয়ে ভাবি আছিলো।
উম, অ, বুলি কয় অ, চিনময় ঘৰহে শিৱসাগত।
অ, তাৰতো চিনি পাওঁ বাৰু।
উম,
ঠিক হেৰি কৰিব নাই, এইটো চিনময় অ, কি চিনময় মাছ-চাছ কৰিবনে নকৰে?
চিনময় মাছ-চাছ নকয়ে, ফৰ্ট ইয়েৰ, ফৰ্ট নকৰো বুলি কয় দিলে, তাৰপিছত এতিয়া এই কম্পিউটাৰ ক্লাছ কৰি আছে।
ক'ত?
উম,
তাক কি কলেজ কৰি আছে নেকি?
কলেজ পি জি ডি চ কৰি আছে এবছৰীয়া ।
কলেজত বি চি এ কৰি আছে ক'ত সেইটো সুবিধা আছে?
উম হেৰিয়ত কলেজত এই টাৰণিংটো যে লৈ
অহ।
হোষ্টেলৰ ফ্ৰণ্টত খিনিত এইখিনি দেখিলে হোষ্টেলৰ ফ্ৰণ্টতএ ই খিনিতে কম্পিউটাৰ ক্লাছ বুলি আহ।
বি চি এ কিবা কৰে নেকি? তাত বি চি এ কিবা খুলিছে নেকি?
পি জি ডি এ, পি জি ডি এ, বি চি এ নহয়।
অ পি জি দিচি এ গম পাইছো। অ সি মানে ইয়াতে থাকিব নেকি ঘৰ নেযায়?
কমপ্লিট কৰি যাবগে, ছেপ্টেম্বৰত কমপ্লিট হ'ব আৰু যাবগে বোলে।
আচ্ছা এতিয়া মানে ইয়াতে থাকিব।
অ তই ৰুম কি ক'ত লবি নে কি আকৌ?
ৰুম এটা চাবিচোন পালে সেইফালে ক'ৰবাত।
সেইটো তাত লম ল'ম বুলি ভাবিছো ন ন তনে কৈ আছে।
তই ৰুম লবি নেকি? ৰুম লও যদি ভালে হ'ব চাই লৈ অকৌ তেনেকে কম্ববিনেশ্যন থাকিব বাত, তিন চাৰিটা থাকিব পৰা চাই দে আকৌ।
অ সেইটো ডাবল ৰুমতে তিনিটা থাকিব আকৌ।
পাৰ হ'ব ও তিনটা।
তেতিয়া ভাড়াটো কমি যাব।
ভাড়াটো কম বাৰু ধৰি লও ভালো এ এনেকে কথাটো কি হ'ল মোৰ অকলে থাকিবলৈ মন এটা সময় আছিলে অকলে পুৰা থাকিব পাৰি মন যায় মানে বেলেগ কাকো লগ নালাগে। এই মাজত গৈ এতিয়া লগত থাকি এতিয়া অকলে থাকিবলে মন নোযোৱা হ'ল মানে। কিবা কিবি লাগে কৰিবি কি কিবা উপাই নাইকিয় হ'ল।
অহ।
তাৰমানে মানে লগৰ হ'লে ভাল এনকে অকলে থাকিবলৈ মন নোযোৱা হ'ল ব, মেইন কাহিনী সেইটো। বৰিং লাগে‌ বে ৰুমত থাকি‌ থাকি।
উম তই ঘৰ ক'ত নো?
মোৰ ঘৰ ওচৰতে বেছি দূৰ নহয়।
ন কোন কোন জগা নু সেইতো?
হেৰিয়হত আকৌ বোৱা বুহি শুনিছ?
অ বু়ৱা বুহীত।
উম এ ঝা ঝাওবাৰীৰ পাৰিবা পাঁচ মিনিট। মই অকৌ ৰুমতে আছিলোঁ ৰুম এৰিলোঁ এতিয়া যোৱাই নাই দেখোন।
অ আকৌ ৰুম ল'বি নেকি?
আকৌ ৰুম ল'ব লাগে অ, এইটো অগষ্টত খুলিলেই আকৌ ৰুম এটা কিবা কৰি মাথা মাৰিব লাগিব।
আগষ্ট এই নন্দনৰ দি পাতি পাই ল'ব পাৰিলো মই মানে এমাহমান-দুমাহ মান পিছতহে যাম মানে তহঁতি তেতিয়া দুমাহমান থাকিলি মানে
কেলে তই এতিয়াই নাহ নেকি?
মই এতিয়া যাব নোৱাৰিম মানে দুমাহ মান ঘৰত থাকি পেলাইহে যাবি।
কেলে লগতে গুচি আহ আকৌ।
তেতিয়া ধৰি লও মই তাক বুজি গলোহেতেন ন।
উমঁ।
পদদা থাগিলেন।
তোমালোকৰ লগত ন।
কিমান দিয়েনু কয়গে-
মই যিটো ৰুমত আছিলোঁ সেইটো আমি দুটা আছিলোঁ তোৰ চাৰে চাৰি হাজাৰ ভাড়া।
উমঁ!
তাপাৰ- সেই মালিকটো ঠিক নহয় বহুত মানে কলেজৰ একবাৰ ওচৰতে আছিলে আকৌ ফ্ৰন্টে ফ্ৰণ্টে যে।
অঁ!
মানে এতিয়া কি হ'ল ক‌ইছো নাই নতুন এই মেইন কথাটো হ'ল মোক অকমান- ইমান প্ৰাইভেচিও নালাগে মানে ধৰি লওক মানুহ অহা যোৱা কৰি থাকিব পৰা আৰ।
অঁ অঁ!
আমাৰ মালিকটো বৰ ধা মানে ষ্ট্ৰিক্ট আছিলে।
অঁ!
আমাৰ কাৰণে হাৰ্মফুল হয়ঁ তেনেকুৱাও।
উমঁ!
এ ঘৰৰ মানুহ এটা আৰু দাদাহঁতো যাব নোৱাৰে তেনেকে ষ্ট্ৰিক্ট কৰে ক মানুহ কেলে আহিছে কি কথা। বাদ দিলো আৰু বোলো এইটো ৰুম নহব বেলেগ এটা ৰুমে লই ললো মানে সেইটো ৰুম এৰিলো এতিয়া বেলেগ এটা চাই আছোঁ।
য কিয় মানে।